হেল্ল' কি কৰিছে
আছো এনে তুমি কি কৰিছা
বনাও আছে এনে বহি
অ' অ' ভাত খালাঁ? ভাত খালাঁ? হেল্ল' হেল্ল' অ' শুনিছা? ভাত খালা? ভাত খালা?
অ' খালো
উম কি চবজি উম উম কোৱা উম উম উম
খাবই নোৱাৰিলোঁ আজি মানে গৰমো আৰু ফালে চব্জিও ভালে বনা নাই
তাকে মইয়ো খাব নোৱাৰো চবজি বেয়া গৰমো তাতে ইমান এইট ফৰ চেভেন টু এইট জিৰ কত আছে এতিয়া হোষ্টেল
অ অ হোষ্টেলতে
উম
কেইটা বজাত বা আহে লাইন অ গৰমটো টোপনিও মাৰিব নোৱাৰে
তাকে অ এতিয়া আহিলে নিকি লাইনটো দেখা দেখা লাগিছে ঘৰ যোৱা নাই?
নাই যোৱা মানে, গৰম বন্ধও দিলেহে এতিয়া যাব পাম। জুলাই মাহৰ লাষ্টত দিম বুলি কৈছে। জুলাই লাষ্টত অ'।
উম, উম।
তোমালোকৰ?
আমাৰো একেই জুলাই লাষ্টতে দিব।
অ'।
উম।
হয়। বাকী, তোমালোকৰ আজি দালি আৰু এইটো আলু আছিলে। তোমালোকৰ টিচাৰ কেইজনী আছে কলেজত?
টিচাৰ আমাৰ পাঁচ ছয়জনী মান হ'ব।
উম।
উম, তোমালোকৰ?
আমাৰো টটেল মিলি মানে টিচাৰ আৰু মেম পোন্ধৰ জনী মান, দহ জনী মান হ'ব।
অ', অ', আচ্ছা উম।
অ', চিনি পালা?
উম। তোমাৰ ওচৰত কোনোবাই কথা পাতি আছে নেকি? তাৰ মানে উম, ভইচ আহি আছে মানে। অহ, অকমান তুমি চাইড হৈ লোৱা। অ'।
অকমান তুমি চাইড থৈ লোৱা মানে তাৰ ভইচটো মানে আহি আছে।
অ'।
উম, কোৱা এতিয়া কোৱা ভালকে।
ফুৰিবলৈ নাযায় নেকি তুমি ক'তো?
ফুৰিবলৈ তেনেকেইটো এতিয়া যোৱা হোৱা নাই চাওঁ গৰম বন্ধত ক'ৰবাত যোৱা হয়, নেকি আৰু!
অ', গৰম বন্ধত যাবি নেকি ক'তবা?
ইমান গৰম ন' গুৱাহাটীত? থাকিব পৰা নাই গৰমত একদম।
অ'।
লাইন চাইনো নাই, ইমান ডিষ্টাৰ্ব কাৰেণ্টৰ।
অ', সেইটোয়ে গুৱাহাটীত আৰু বেছিকে গৰম পৰে ন'!
উম, তাকেতো গুৱাহাটীত বেছি গৰম।
বাকী তোমালোকৰ হোষ্টেল থকা ভালে?
হোষ্টেলটো ভালেই, তোমালোকৰ ভালনে?
এনেকাই ঠিকে আৰু থাকিব পাৰা যায়।
উম, তাকে। বাকী পঢ়া শুনা কেনেকুৱা চলিছে? হেল্লৌ'!
তুমি ফেনশ্বি যোৱা নে? যাই নে নেযায় মানে গুৱাহাটীতে থাকে ন' ফেঞ্চিত গৈছে চাগে!
উম, গৈছোঁ, গৈছোঁ।
অ
তুমি গৈছা নে তাতে
অ গৈছো মইয়ো
উম ভাল লাগে নে গৈ
ইমান মানে গৰমত দিছে গৰমত মানে বেছিয়ে থাকিব ভাল নাযায় কিন্তু তাতে অলপ সময় থাকিবও পাৰে বেছি সময় মানে থাকিব পাৰা নাযায় বহুত গৰম হয় আৰু বহুত
অ তাকে গৰম বহুত অ অ তাকে অ কি কি তাতে কাপোৰ মানে ওলাইছে আৰু ৰিচেন্টলি
হা তোমাৰোকৰ থাকা জাগাত মানে কি কি জাগা আছে মানে ওচৰত
হা অ এটো পাতগাও বুলি কয় একলেণ্ডৰ ওচৰ থাকো আমি
অ অ ওচৰতে কিবা কিবি জাগা মানে পাৰ্ক আছে নিকি অ পাৰ্ক আছে ওচৰত
উম উম একলেন ওৱাকটো আছে
অ
এনেকে উম উম তুম তুমি ক'ত থাকা কোন ডখত থাকা তুমি তুমি থাকাত গা ডখৰ
মইয়ো এইটো আজাৰা ওচৰৰে
হেল্লৌ' অ আজাৰা
অ আজাৰৰ ওচৰতে থাকিম ময়ো অ আমাৰো মানে ষ্টুডেন্ট এনেকাই আৰু মানে হল থাকে এটা হলতে মানে জমাকে মানে থাকে আৰু ৰুমত
অ অ কিমানটা ষ্টুডেন্ট টোটেল কিমানটা ষ্টুডেণ্ট মানে
আমাৰ মানে ছেকেণ্ড ইয়াৰ মানে চেভেনটিন হয় এটা এজনী এন এম আছে আৰু ৰেগুলাৰটো চিক্সটিনে হয় এনে মানে পুৰা কলেস্তৰ ষ্টুডেন্ট
অ অ অ এই নেটৱৰ্কটো দিগদাৰ লগাই আছে
অ আমাৰ মান ছেকেণ্ড ইয়াৰত উম ছেভেনটিন হয় আৰু মানে এ এন এম আছে এজনী আৰু এনে ৰেগুলাৰ টো চিক্সটিন আছে লৰা এজনী আছে আমাৰ এ এন এমৰ অ এজন আহে অ বাকী গোটেই ছোৱালী বাকী আছে চাষ্ট ইয়াৰৰ আৰু ঠাৰিয়াৰ এনেকুৱা আছে
অ অ আচ্ছা
ষ্টুডেণ্ট মানে পুৰা কলেজৰে হিচাপ কৰিলে ষ্টুটেল ষ্টুডেণ্ট
পঞ্চাশজনীমান, ষাঠিজনীমান হয় নেকি।
অ', সিমান। উম উম।
টোপনি লাগিলে নেকি তোমাৰ?
অ' অলপ অলপ আহিছে, মানে ওপৰত ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে না অলপ অলপ।
অ', কিন্তু ৰুমত গ'লে যে এতিয়া, কাৰেণ্ট লাইন-আহিছে আমাৰ এতিয়া।
আমাৰ কি বা আহিছিলে জানো চোৱাই নাই মই, বহুত ডিষ্টাৰ্ব লগাই কাৰেণ্টটো গৰমত ইয়াতে।
অ'।
উম।
ঘৰ যোৱা নাই নেকি বৰ্তমান এতিয়া?
বৰ্তমানতো ঘৰ যোৱা নাই, যাম নেকি চাওঁ কেতিয়া ছুটি পাওঁ আৰু। আমাৰ মানে ৱাৰডেন মেমটো চেঞ্জ হৈছে না, যাব নিদিয়ে মানে ফটককে ঘৰত। বহুত মানে পাৰ্মিচন ল'ব লাগিব। উম, নতুন ৱাৰডেন মেম আহিছে, এতিয়া পুৰণাজনী মানে যাবগৈ।
অ', কেতিয়া?
পৰশি আ-আ, অ' পৰশিয়ে যাব, চানডে।
অ'।
দেওবাৰে যাব।
অ', উম।
তোমালোকৰ ওদালগুৰিৰে বেছি ষ্টুডেণ্ট আছে ন, তোমালোকৰ কলেজত?
অ', ওদালগুৰিৰে বেছি আছে, কিন্তু মই চেকেণ্ড ইয়েৰৰ মই এজনী হয়, মানে এতিয়া মোৰ বেটছত মানে মই এজনী সেয়ে হ'ল আৰু ওদালগুৰি, এন এইটো আছে চেকেণ্ডইয়াৰ ফাৰ্ষ্ট ইয়েৰত থাৰ্ড ইয়েৰ আৰু ফাৰ্ষ্ট ইয়েৰত।
উম উম, কিন্তু তুমি অকলে আৰু ছেকেণ্ড ইয়াৰৰ?
অ', চেকেণ্ড ইয়াৰৰ আৰু মই অকলে ওদালগুৰি মোৰ বেট পিছত মানে মই অকলে আৰু ওদালগুৰিৰ পৰা।
তোমাৰ তুমি অকলে বুলি অ', উম, উম। বাকী লগৰবোৰ ক'ৰ ক'ৰ হয়?
এ আছে বেলেগ বেলেগ, উম, এনেকাইয়ে ওচৰৰ-ওচৰৰ গুৱাহাটী ওচৰ-ওচৰৰে আছে, মংগলদৈ
অ' অ'।
আছে মানে বহুত দূৰৰ পৰাও, কাৰ্বি কিবা কাৰ্বি আংলং, এইবিলাক মানে শ্বিলং
অ', কাৰ্বিৰো আছে?
উম।
কাৰ্বি আংলঙৰ কেইজনী আছে?
কাৰ্বি-আংলঙৰ চাৰিজনী মান হ'ব নেকি। তিনিজনীমান তিনিজনী হ'ব কাৰ্বি যে-আংলঙৰ। আৰু শ্বিলঙৰতো দুজনী আছে।
উম উম।
বাকী ওচৰৰে আছে মংগলদৈ, বৰপেটা।
অ', বৰপেটাৰো আছে ন?
অ', বেজাৰা এনেকুৱা আৰু।
তোমালোকৰ তেজপুৰৰ ওচৰত কি, কি জাগা আছে এনে পাৰ্ক আছে ন'?
অ', তেজপুৰত অগ্নিগড় আছে। তাৰপাছত অ', কলাক্ষেত্ৰ আছে।
কেইখন, অগ্নিগড়তটো এনেকা তাতে কয় আৰু মানে শ্ৰীকৃষ্ণৰ কিবা যুদ্ধ হৈছিলে বুলি, কয় আৰু তাতে।
অ', মূৰ্তি বনোৱা আছে কিবা?
শিৱ-পাৰ্বতী মূৰ্তি বনোৱা আছে।
উম।
এনেকেই মানে কিবা হিষ্টৰিকেল প্লেচ হয়, আৰু সেইটো।
বহুত মানে দূৰৰ, দূৰৰ পৰাও আহে ন' মানুহ তাতে ফুৰিবলৈ?
অ', অ', চাবলৈ অ', পঢ়িবলৈ আহে তাতে ইউনিভাৰ্চিটি এখন আছে নহয়, তেজপুৰ ইউনিভাৰ্চিটি।
উম।
সেইটো কাৰণে, তাতে ঢেৰ ষ্ট আহে দূৰ দূৰৰ পা। উম, ডাঙৰেই ইউনিভাৰ্চিটিখন।
উম।
বাকী হিষ্টৰিকেল প্লেচ কাৰণে, চাব আহে আৰু মানুহবোৰ ফুৰিব আহে।
অ'। তাতে পিকনিক এনেকা স্পট, পিকনিক খাবলৈও জাগা আছে নেকি, এনেকা পিকনিক স্পট?
অ', আছে। ব্ৰহ্মপুত্ৰৰ ওচৰত খাব পাৰে। কলিয়া ভোমোৰা খনতো তাতে আছে ন' নদীখন অ', কিবা দলংখন। তাৰপিছতে
দলিং কিবা অ', নদী চদীও আছে।
উম, উম, আছে নদী আছে, ব্ৰহ্মপুত্ৰখন
অ', অ', ব্ৰহ্মপুত্ৰখন।
উম।
পাহাৰ ওচৰ নেকি?
অ', পাহাৰ, পাহাৰটো ইমান দেখা নেপায় বাৰু।
অ'।
উম।
বাকী, দেখাত ভালে আৰু জাগা!
অ', ভালেই বাকী ভালেই।
ফটো তুলি, কিবা তুলি বেকগ্ৰাউণ্ড ভাল আহে।
উম। উম, দিয়া হ'ব দিয়া।
অ', ঠিক আছে দিয়া।
অ', অ'।